হেল্ল'
অহ কুকিল। কি খবৰ তোমাৰ?
অহ আছো-আছো ভালে আছো। তোমাৰ ভাল?
ভাল নহয় ৰবা। এই গোটেই জ্বৰ ঘৰৰ চবৰে।
আছো আছো ভালে আছো। তোমাৰ ভাল নে?
ভাল নহয়, অ ভাল নহয় অ' জ্বৰ চবৰে। ল'ৰাৰ জ্বৰ, মাৰ জ্বৰ, দেউতাৰ জ্বৰ। মোৰো মূৰৰ বিষ আৰম্ভ হৈছে আৰু।
অহ হয় নেকি? কেনেকে ল'ৰাৰ জ্বৰ কেনেকে হ'ল?
সেনেকে মানে কি আৰু চামাৰ কেম্পৰ নাই-নাই বৰষুণত ভিজা নাই। তোমাৰ চামাৰ কেম্পত জইন কৰিছিলে গৰমৰ বন্ধত। গ্ৰীষ্মকালীন হেৰি শিবিৰত তাত অলপমান গৰম পালে আৰু এই ল'ৰাক দুষ্টামি ৰ'দে ততে তাতে ঘূৰি ফুৰে, সেইকাৰণে আৰু আহিয়ে এচিত। সেইটোৰ কাৰণে বেছি হ'ল। বেছি হ'ল মানে কি আৰু উম লাহে লাহে জ্বৰ গৰম হৈ আছিল মানে অ গৰমটো মই গম পাই আছো যে, গৰম দেহাটো গৰম গৰম উঠি থাকে। তাতে যোৱা পৰহিৰ পৰা একেবাৰে এশ তিনি জ্বৰ, এশ দুই জ্বৰ। গোটেই ৰাতি শুব পৰা নাই। দুই ৰাতি ইমান জ্বৰ। পেৰাচিটামোল দিলোঁ। তাৰপিছত নাই কাম দিয়া নাই। আকৌ মোৰ ভণ্টি এজনী হোমিঅপেথি ডক্তৰ তাই আহি আকৌ হোমিঅপেথি দিলে।